হেল্ল'
হেল্ল'।
ক বাইদেউ আপ। আপুনি যেতিয়া কৈছিল যে ভ্ৰমণৰ কথা এতিয়া কেতিয়া যাব।
অ' আপুনি এই হীৰামনী ফোন কৰিছে নেকি।
হয়।
অ'আমি ভ্ৰমণত মানে এইটো মাহৰ এইটো মাহত আমি নাযাওঁ মানে অহা মাহত ন তাৰিখ মানে আমাৰ যোৱা কথা আছিলে।
হয়, অহা মাহত। নট আহিছে।
ন' তাৰিখে।
মানে কি কেনঞ্চেল হ'ল নেকি?
মানে কেনচেল হোৱা নাই, আমি মানে সকলোৱে মানে আমি এইটো মাহতে যোৱা কথা আছিল। এইটো মাহত গলে মানে, এইটো মাহত যোৱা কথা হলে, আমাৰ মানে সময় সুবিধা সক মানে নিমিলে। এতিয়া আমি সকলোৰে সময় সুবিধা চাই কিনে মানে, আমি লগ মানে ঠিক কৰিছো। বহুত অসুবিধা হয়, সেইটো ন, কাবাৰ বিয়া। কাৰোবাৰ কিবা আছে, মানে সকলোৱে কৈছে সময় সুবিধা এনে। আমি এনেকে কম যাম সেনেকে কম আৰু আমি, আমি চাই দিলোঁ, আমি কৈছো হব নহলে আমি বিচাই নিম। বিচাৰি নিলে আমি অহা মা ন মানে মানে। যাবা নেকি?
অহা মাহৰ দহ তাৰিখে নে, ন' তাৰিখে?
এইটো এইটো আহি থকা অহা মাহৰ জুলাই, জুলাই ন' তাৰিখে।
আহি থকা মাহৰে ন' তাৰিখে।
হেল্ল'?
অ' আহি থকা ন' তাৰিখে, মানে জুলাই ন' তাৰিখে।
অ'।
আপুনি যাবা নেকি লগত?
অ' মই যাম, এনেই পইচাটো এতিয়া কিমান ত এনে নাই, কিবা নতুন হ'ব এইবাৰ।
আমাৰ আ মানে মানে আমাৰ এ মানে। এখন বাছত মানে, চি থাকে, চল্লিশটা বিৰাল্লিছটা, চল্লিশটা বিয়াল্লিছটা। থাকিলে, মানে তাতে আমাৰ মানুহ হৈছে, আমাৰ ত্ৰিশজন মান মানুহ। হৈছে তিনিজনমান মানুহ হলে। আমাৰ মানে এয়া বাছখনত আমি ইমান জো চা যাম। বিশষকৈ বাহিৰা জ জাল। বাহিৰা অকল এখন তীৰ্থ স্থানতে নাযাওঁ, আমি ঘৰা যাম। যাম, তাৰপিছত আকৌ হেয়ত যাম। প্ৰেম মন্দিৰ যাম। এনে জগন্নাথ মন্দিৰ মানে মন্দিৰত দৰ্শন কৰিব যাম। সেনেকে হলে আমাৰ ইমান দূৰত। গলে আমি অ' একেবাৰে আহিব নোৱাৰো একেদিনে। আমি হয়তো ন, পোন্ধৰ, বিশ দিন, থাকিব লাগিব তাতে। থাকিব লাগিব মানে গাড়ী ভাড়াই বিশ হাজাৰ মান, ত্ৰিশ হাজাৰ মান লাগিব।
বিশ হাজাৰ, ত্ৰিশ হাজাৰ গাড়ী ভাড়া?
অ'। উম' আৰু ভাড়া লাগিলে, তাতে আৰু খোৱা লোৱাৰ ব্যৱস্থা কৰিব লাগিব আমি। খোৱা লোৱা ব্যৱস্থা কাৰণে আপোনালোকক মানে থাকা ব্যৱস্থা নিব লাগিব। কাৰণ আপোনালোকক ত' আমি ভাৰা ৰুম দিব লাগিব, আৰু সকলো আমি কৰি দিব লাগিব ৰুম বিলাক।
হয়!
মানে আমি সেনেকে হলে, ইমান পইচা হ'লে আমি ইমান পইচাটো আমি দিব নোৱাৰো। আমি সকলোৰে কাৰণে মানে বেছিকে কিনিব লাগিব জাৰ বিশ হাজাৰ মানকে হ'ব। অকল বিশ হাজাৰকৈ হ'লেও তেতিয়াহে মিলিব মানে আমি একেদিনাই অহা যোৱাও নহয় এইবিলাক। আৰু একেদিনাই ভ্ৰমণ কৰা আও যোৱাও নহয় আমি তাতে পোন্ধৰ বিছদিন থাকিব লাগিব, তাতে আমাক বহুতখিনি খৰছ হ'ব নাই মানে তাতে আমাৰ দুই লাখ তিনি লাখ টকা খৰচ হৈ যাব। সেইকাৰণে মানে সেইকাৰণে মানে আমি ই মানে সেইকে তুলিছো বিছ হাজাৰকৈ তুলিছো। এডভান্স আপুনি যদি যায়। যদি আপুনি ভাবিছে যে মইও যাম, ময়ো অলপ এডভান্স দি থৈ যাওঁ তেতিয়া হ'লে আপুনি অলপ‌ দিলে নহ'ব মানে কি পাঁচ হাজাৰ টকা আপুনি এডভান্স দি থৈ যাব লাগিব এডভান্স পাঁচ হাজাৰ টকা দি থৈ দিলে আপোনাৰ ছিটটো মানে আমি ৰাখি থৈ দিম।
উম বাৰু এই পইচাটো কেতিয়া দিম।
হেল্ল'!
হেল্ল' অ' বাইদেউ যাবনে আপুনি?
অ' মই যাম মোৰ মোৰটো আৰু ফিক্স হ'ল আৰু আও আমাৰ ইয়াৰ পৰা কোনোবা যায় নেকি মই সুধিম বাৰু।
অ' আপুনি সেইদিনাখোনে কৈছিল চোন। যে আপোনাৰ লগত দুজনমান মানে মহিলা যোৱাৰ কথা আছে। এই মানে মানু্হ অলপ বেছি হ'লে ভাল লাগে আমি দুখন বাছেই অৰ্ডাৰ কৰি দিম
হয়।
কিন্তু মানুহ অলপ বেছি হ'লে ভাল আৰু মানে মানুহ বেছি হ'লে কিয় ভাল বুলি ক'‌লো মানুহ কম হ'লে আপোনালোকৰ পইচা আৰু মানুহ যাব, এতিয়া মানুহ বেছি হ'লে ধৰিল আমি দুখন বাছ অৰ্ডাৰ কৰিলোঁ টো এইফালে মিলি যাব নে?
হয়।
সেইকাৰণে আপুনি এ এটা কাম কৰিব আমাৰ দছ তাৰিখ মানে যোৱা কথা আছে। দহ তাৰিখে আমি যাম ফিক্স আমি দহ তাৰিখ ফিক্স কৰিছোঁ আপুনি যদি যায়‌। আপুনি আমাক আৰু হেল্ল' মোক লগ কৰিব লগ কৰিলে আপুনি মোক পাঁচ হাজাৰ টকা এডভান্স ভান্স দি থৈ যাব আপোনাৰ কাৰণে মই ডাইৰেক্ট মানে ছিট ৰাখি থৈ দিম, আপুনি মানে ছিটৰ কথা ভাবিব নালাগে যে ছিট নাপাম যে আমি এনেকে মানে কষ্ট হ'ব চিন্তা কৰিব নালাগে। আপুনি আগতে আহিব আপুনি মোক অলপ এডভান্স দি যাম সিখিনি কৈছো আপোনাক।
বাৰু হ'ব অ' মোৰতো বাৰু ফিক্সে এ হ'ল আৰু হেল্ল'।
অ' হেল্ল, হেল্ল
শুনিছেনে আপুনি?
অ' শুনি আছোঁ কওক।
অ' বাৰু বাৰু মই আমাৰ ইয়াৰ পৰা কোনোবা যায়নে নাই মই সুধিম এইটো।
ঠিক আছে বাৰু অ' ক'ত আছে? হেল্ল।
হেল্ল' শুনি আছোঁ কওকচোন।
হয় মই মোৰতো ফিক্সই হ'ল মইতো যামেই। আৰু পইচাটো বেছি হ'ল চাগে।
আমাৰ কিমান খৰত যাব। এতিয়া আপোনালোকৰ কাৰণে আমি সেইখিনি। মানে সেইখিনি নলওঁ এ আমাৰ হাতৰ পৰা খৰচ যায়। আমাৰ ইমান সামৰ্থ নাই নে আমি সকলো আমাৰ সকলোতে আমাৰ নিজৰ সেনেকুৱা নহয় ন' আমিও মানে কৰ্ম কৰিয়ে খাওঁ আমিও মানে কিবা এটা মিলাই জুলাই যাব লাগিব। আমি আমাৰ ইয়াতে লাভ‌ লোকচান একো কথা নাই। আমি অ' আমি সকলোৰে মিলি পিনে মানে লৰা ছোৱালী কিছুমান। ধৰা হ'ল পুৰুষ মহিলা আমি সকলোৱে মিলি মানে তীৰ্থ ভ্ৰৱন টোত যাব বিচাৰিছো য'ত কিমান পবিত্ৰ স্থান আছে।
হয়।
সেনেকে হয় মানে সেইবিলাক কাৰণতে আমি আমি ই মানে বয়সস্থৰ লগত কথা নাই যে মনৰ কষ্ট হ'লেহে যাব পাৰে। এনেও যাওঁ মানে আমি মানে মনৰ এটা কিবা আশা লৈ পেলাই মনত এটা মানে বিশ্বাস লৈ কেনে আমি তাতে যাব ওলাইছিলো আৰু
মোৰতো ভালে লাগি আছে যাম। কিন্তু পইচাটোহে বহুত হ'ল।
পইচাটো আপোনাক ক'লোৱে চোন বাইদেউ।
বাৰু আ আমাৰ ইয়াৰ পৰা বাৰু ছয় পাঁচজন মানে মই কৈছিলো
সিদিনা আপুনি যি দিনা যাব আপোনাৰ পইছাৰ অনুভৱ কেতিয়াও নহয়। কাৰণ আপুনি তাতে যায় কেনে আপোনাৰ মন পবিত্ৰ হৈ যাব আপুনি নিজে ভাবিব। যে মই ক'ত আছিলো এতিয়া ক'ত আহি গলোঁ মানে কি হ'ল মোৰ লগত। মানে মনটোৱে কেতিয়াও সেইবিলাক চিন্তা নকৰে যে মোৰ পইচা আছে নে নাই কাৰণে আপোনাৰ কেৱল মানে ভক্তিৰ কাৰণে মনটো যাব।
উম এইটো বাৰু হয়ে। কিন্তু আমি দুখীয়া মানুহ না।
হেল্ল'! আৰু মোৰটো ফিক্স হ'ল মই যাম আৰু আমাৰ ইয়াৰ পৰা ছয় জন সাতজন মানক মই কৈছিলো কওঁতে কৈছে যে অ' কোনদিনাখনে যায় তাৰিখটো ক'বা। বাৰু অকমান ভাবিছ এ আৰু ফিক্স কৰা নাই আৰু যাম বুলি কৈছে আৰু। বাৰু মই সুধিম আজি।
আমি ইমানজন যাম নাইবা আমাৰ ইয়াৰপৰা ইমানজন যাব আপোনাকটো আমি ফিক্সে কৰি লৈছোঁ। এনে বাকী কোনোবা যায় যদি আপুনি কৈ দিব। তেখেতলোকক ক'ব যে কোনো অসুবিধা নহয় সেইকাৰণে আপোনালোকে মানে চিটৰ কাৰণে অসুবিধা নাপায় মানে কাৰণে অসুবিধা নাপায়। আপোনালোকে ভালকে চিট পাব। আপোনালোকে যদি যাই মানে এ ভাল দিব লাগিব। এডভান্স পাঁচ হাজাৰটো দি থৈ দলে আপোনালোকে চিটটো পালে। এ আমি মানে ফিক্স কৰি থৈ দিম। যে এখেতলোক মানুহ যাবই। এখেত লোকৰ কাৰণে আমি
বাৰু হ'ব অ'। মোৰটো ফিক্স। মোৰ ফিক্স হ'ল আৰু বাকী বিলাকক মই আজি সুধিম সুধি কিনে এক নহয় মই আপোনাৰ মোক
ঠিক আছে নহ'লে বাইদেউ। আপুনি মোক জনাই দিব। আপুনি কিন্তু মানে বেছি দেৰি নকৰিব। আপুনি পঁচিশ তাৰিখ মানৰ ভিতৰতে মানে সোনকালে চাব কাৰণ আমাৰ বহুত মানুহ আহে ন বাইদেউ। এতিয়া আপুনি যদি কোনোবা তেতিয়াহ'লে আমি তেওঁলোকক লৈ ল'ম। তেনেহ'লে আমাৰ পোন্ধৰ তাৰিখ নে পঁচিশ তাৰিখ মানৰ ভিতৰতে আমাক মানে জনাই দিব। যে আপুনি যাব নে নাযায়। নাই এতিয়া হ'লেও আপুনি এডভান্সটো দিলেহে আমি তেতিয়ালে ৰিব পাৰিম।
হম। বাইদেউ নহ'লে অ' মই আপোনাক, অ' তেৰ তাৰিখ তেইশ তাৰিখ ন? তেইশ তাৰিখে এ পাঁচ হাজাৰ এডভাঞ্চ দিলে হ'ব? আৰু বাকী পইচা
এ মানে লাগিব যোৱাৰ দিনা।
যোৱাৰ আগদিনা দিলেও হ'ব দিলেও হ'ব।
অ, বাৰু এ হ'ব যোৱাৰ আগদিনাখনে কিনিম।
দেই, বাইদেউ এতিয়া হ'ব দিয়ক ৰাখো।
ৰক নহ'লে মানে আপুনি মোক জনাই দিব।
অ' আপোনাৰ নম্বৰটো মই দি দিম দিয়ক। তাতে আপোনালোক এ কথা পাতি কিনে খোজ এ মানে জনাজাত হ'ব আৰু।
হ'ব দিয়ক বাৰু। অ, হ'ব ঠিক আছে ৰাখিছোঁ। হেল্ল! '
হেল্ল'! ঠিক আছে ৰাখিছোঁ বাইদেউ।